কি কৰি আছা?
এ আছো এনে এই এইটোৰ ভাতকেইটা খাই লৈ পেলাই এই কাৰেণ্টটো গুচি গ'ল তাৰপিছতো এই ৰাস্তা ফালে ওলাই আহিছো মানে এই ওচৰতে পুল এটা আছে। এই তাৰ ওপৰতে বহি আছোহি আৰু, তই কি কৰিছ?
উম মই এয়া তোৰ ভাত কেইটা খাই পেলাই বাহিৰতে বহি আছো গৰমতটো এনেকুৱক পৰিছে
তাকে তাকে অঔ। ভাত তৰ আজি মাটিমাহ বনাইছিলে খাৰ দি পেলাই। তাৰপিছত তোৰ এইটো আলু গোটা আলুটো যে, সেইটো ভাজি বনাইছিলে আৰু তোৰ এ কঁঠাল গুটি অকমান চাটনি অকমান আছিলে অ
অ কঠাল গুটি খাই ভাল লাগে বাৰু দেই আৰু সেই এ ঘৰত সকলোৰে ভালনে?
উম ভাল ভাল তহঁতৰ কচোন
উম আমাৰো যেন তে নাছো আৰু কিন্তু কবি খেতি পথাৰ লাগি আছে
তাকে তাকে অ এম ভাত কিহে খালি আজি
ভাত টো দালি বনাইছিলে টেঙামৰা আগ দি পেলাই। তাৰ পৰা ৰঙালা আৰু মটৰ দি পেলাই এনেকে ভাজিলে
অ অ এই টেঙা মৰাটো আছে নে কি তহঁতৰ ঘৰত।
টেঙা মৰা মানে শাকটো যোনটো আগটো
অ অ, অ'।
গুটিটো এতিয়াই নালাগে বাৰু গুটিটো আৰু কেইদিনমান লাগিব তাৰ পিছতহে হ'ব আৰু।
এই টেঙা মৰাৰ যে মানে টেঙা মৰাৰ জেলি খাই পাইছনে বাৰু তই?
উম আমাৰ বনাই বনাই আহিবি মোক
উম বৰ ধুনীয়া লাগে অ আমাৰ নাই নাই আমাৰ ঘৰতো বনায় মানে
অ
সেইটো কাৰণে সুধিলো
অ খাবি খাবি এনেই তোৰ দোকানৰ পৰা কিবা জেলি বা আচাৰ আনি খোৱাতকে সদায় নিজৰ ঘৰত বনোৱা বনোৱাটো খাবলৈ চেষ্টা কৰিবি।
উম সেইটো বেছি ভাল অ বাকী খেতি বাতি নামিছ নে কি
খেতি বাতি নামিছো আৰু তহঁতৰ কিমান বিঘা মান হ'ল চাগে ৰুই
আমাৰ মাটি কবলৈ গ'লে ৰৱাই এই বোকা দিম বুলি আজি তোৰ আলি পাহ কাটিলোগে এইকদিনতে তাকে বোকাটো দিও বুলি ভাবি আছো অকমান পানী বেছি হৈ আছে সেইটো কাৰণে দিয়া নাই
উম এইকেইি বহুত বৰষুণো আমাৰ এইফালেও বৰষুণ কিন্তু গৰমতটো আকৌ সেইবুলি
অ গৰমতটো কমা নাই এ গৰমতনো কপা কমিব আজিকালিতো গছ গছনি বুলিবলে একো নায়েই ন
উম সেইটোয়ে অকল মানুহে কাটি কাটি নষ্ট কৰি দিছে
কাটি গদি নষ্ট কৰি দিছে অওঁ চপ
তাৰ ফলতেটো গোলকীয় উত্তাপটো বৃদ্ধি হৈছে সেই গৰম হৈছে আৰু উম আৰু বৰ্তমান চাৰি চোন তোৰ দিনতো যদি চাহৰ বাহিৰৰ যোনটো বায়ু সেই বায়ুটো বা অক্সিজেনৰ হেৰিত টো মানে অলপ চলপতো দেখি ন বতাহত
উম,
এটা ধুঁৱলি কুঁৱলী পৰিৱেশ হৈ থাকে মানে।
একদম একদম একদম।
আমাৰ গাঁৱলীয়া পৰিৱেশ বিলাকত তেনেকুৱা নাছিলে, কিন্তু বৰ্তমান গাঁৱলীয়াটো তেনেকুৱা হ'বলৈ ললে।
তেনেকুৱাই হৈ গ'ল অ'।
বাকী শুনচোন মই এটা কাম কৰো বুলি ভাবিছো মানে। মই মানে তোৰ এখন ফাৰ্ম খলো বুলি ভাবিছো তহঁতৰ ঘৰত থকা খনৰ দৰে কোম্পানীৰ ফাৰ্ম
তাকে কেনেকুৱা কি হব বাৰু খৰচটো কিমান হব কি কথা মোক অকমান বুজা তাই কচোন
মানে তোৰ ফাৰ্মখন খলো বুলি ক'লে ভাবিছা যদি বহুত ভাল কথা ভাবিছো মানে। তই পাইভে ক, কৰাতকে তোয় এ হেৰি কোম্পানীৰ ফালৰ পৰা যদি কৰ তেতিয়াতটো বেছি লাভ হয় মানে।
অ' মোক সেই কোম্পনীৰ ফালৰ পৰা ক'ব বুলিয়ে
অ' এতিয়া ধৰি ল তই কোম্পানী ফাৰ্মখন কওঁ বুলি ক'লে মিনিমাম তাত পোৱালি ল'ব লাগিব এহেজাৰ। এহেজাৰ পোৱালীৰ কাৰণে ফাৰ্ম খন বনাব লাগিব তই বাইশ ফুট বহল আৰু এ আশী ফুট দীঘলকে। মানে তোৰ এহেজাৰ পোৱালি ভৰাব পাৰিবি। তেনেকে তো অ অ' যাই পাৰিবি অ', তাত তোৰ খৰছ বুলি কবলে গ'লে, যদি হাজিৰা লগাৱ মানে ঘৰটো বনা আৰু তেনে বাহটো যদি তোৰ নিজৰ হয় তেতিয়া ত্ৰিজা বা পচি পঁচিশৰ পৰা ত্ৰিশ হাজাৰ টকাৰ ভিতৰত তোৰ ঘৰটো বনাই সম্পূৰ্ণ হৈ যাব। আৰু লগতে তোৰ অ অ অ বাচন কিনিব লাগিব তই মানে বিশ হাজাৰ মান টকাত তোৰ পানী বা বাচন আৰু দানা বাচন গোটেই খিনি গুচি আহিলে। তাৰ পিছতো টিউৰপাল এখন কিনিব লাগিব শেষ হা'।
অল টুটেল মানে মোৰ চল্লিছ হাজাৰ মান টকা এটা খৰচ হ'ব চাগে
চল্লিশ হেজাৰ মানে তো ইয়াত এ ধৰি ল ত্ৰিশ হোজাৰ সেইফালে ধৰি ল বিশ হোজাৰ পঞ্চাশ হাজাৰ আৰু তোৰ লগতে এই টিৰপাল কিনিব লাগিব নহয় আকৌ। তাতটো তোৰ দহ হোজাৰ মান টকা গুচি যাব।
আৰু এটা কাম কৰিব পাৰিতো এইটো খৰালি চিজনত মানে আমি যোনটো ধান কাট টো সেই ধানটো কটাৰ পিছত যিটো নৰা ওলাই সেই নৰাটোৱে চালেতো তিৰপাল নিদিলেও হ'ব চাগে।
সেইটো মানে চালে আজিকালি নৰা বোৰ আগৰ নিচিনা নাই নহয়। আৰু আগৰ নিচিনা যেনেকে নৰাই ছালটো বয় আজিৰ যুগত সেইটো মানুহ নাই মানে। তোৰ আৰু দিলেও বহুত ডাঠকে ব'ব লাগিব নহয়। ডাঠকে বোৱাৰ লগে লগে তো ফাৰ্মখনৰ ওপৰত প্ৰেছাৰ পৰি যাব মানে। সেইটো কাৰণে তিৰপালে দিয়ে আৰু প্ৰায়ভাগ মানুহে
উম, উম মানে তিৰপাল টো কি হয়, তিৰপাল দিলে অলপ গৰম এটা হেৰি আহে ন ভাৱ এটা
উম, উম সেইটো হয় বাৰু মানে এটা কাম কৰিব এই তলতটো লাহেকে মানে অলপ হেৰি নৰাই চাই পেলাই ওপৰত তিৰ পাল দি দিবি।
অহ, তেতিয়া গৰমটো ইমান নহয়, হয় বাৰু।
তেতিয়া গৰমটো ইমান নপৰে আৰু। বাকী কৰিব বি, অ, ক
এবাৰ চাই পেলাই জেগা কন দেখুৱাই দিবি কেনেকুৱা কোনডোখত কৰিলে ভাল হ'ব।
অ, অ, অ ঠিক আছে জেগাত। অকণ তইও অকমান চাবিচোন মানে যদি পানী নুঠা জেগা হয় বেছি ভাল হয় মানে অকমান।
উম, এ আগৰ জেগাকন নাই মানে, এতিয়া আমাৰ কি হ'ল এই পিছ চাইড যে আমাৰ দ ব্লক হৈ আছিলে জেগাকন। সেই জেগাকনত মানে বৰ্তমান মাটি পেলাই- পেলাই ওখ কৰা হ'ল।
অ -অ
উম, মই ভাবিছো সেই জেগা কনে ভাল হ'ব।
উম, উম মানে ঘৰত এনে বহি থাকি লাভ নাই। তোৰ এই ফাৰ্ম খন বুলি কওঁতে যদি তই তই এহেজাৰ পোৱালি ভালকে পতি পালন কৰ, তেতিয়া টোৰ পঞ্চল্লিছ দিনত পঞ্চাছৰ পৰা। পচপন্ন হাজাৰ টকাৰ ভিতৰত নিজলে ৰয় গে মানে। পোৱালিটো সেহেতৰ এই তোৰ দানা। আৰু সিহতৰ যদি তই প্ৰাইভেট ফ্ৰাম এখন খু'ল খোলা পিছত টোৰ তাত। ৱালি দহটা মৰি থাকিলে তোৰ একো লাভ নাথাকিবগে মানে।
উম, মই মানে সেইটোকে ভাবিছো বাহিৰত গৈ পেলাই কিবা এটা কৰাতকে। ঘৰতে থাকি যিমান পাৰো মই চেষ্টা কৰিছো। কিবা এটা নহয় কিবা এটা কৰি থাকিবলে।
উম, উম সেইটোৱে সেইটোৱে।
বাকী তই এই আছাম পুলিচ আৰু ফৰেষ্ট গাৰ্ডো অনলাইন কৰিলি নাই?
মই ফৰেষ্ট গাৰ্ডৰ অনলাইন কৰিলো বাৰু এইবাৰ, মানে আগটো মই এবাৰ টি, এ আৰ্মি দিলো তাৰ পিছত তোৰ পুলিচৰ এবাৰ দিলো অকমান বেয়া হ'ল। এইবাৰ ফৰেষ্ট কৰি থৈছো। ভগৱানে কি কৰে আৰু। যদি লাকত আছে কপালত আছে পাই যাম আৰু। উম।
হয়, হয়, বাকী।
তাকে এতিয়া দৌৰা মেলা তয়ো কৰি আছ নে কি, অ' মইতোৰ ৰাতিপুৱা দৌৰো বাৰু।
উম, ময়ো সেই কৰি আছো আৰু উম, মই কৰি আছো। তাকে ৰেগুলাৰলি হোৱা নাই মানে।
অ'
মানে কি হৈছে বৰ্তমান মানে তোৰ। উম, খেতি পথাৰত লাগি আছো যে সেইবাবে অকমান অসুবিধা। হয়, যাবলে।
অ'।
আৰু আমাৰ ওচৰত তেনেকে ফিল্ডো নাই যে, অকমান আঁতৰলে যাব লাগে।
অ' অ' বুজি পাইছো অ' তই ত এইখিনিতে এখন স্কুল এখনৰ যে ফিল্ড আছিলে এখন কি বতৰৰ হয়তো আম খালো এবাৰ।
অ'।
আম, লিচ
উম।
কিন্তু, লিছু যিহে দাম বাঢ়িছে অওঁ। আগতে লিচু দহ। দহ টকা এটা লৈ গ'লে লিচু বিশটা, ত্ৰিশটা দি পঠায় আজিকালি দহ টকা এটা লিছুয়ে নাপায়।
নাপায়, নাপায়।
হয় বস্তুৰ দাম বিলাকো বাঢ়িলে যে এইেইটো কাৰণে নহয়। এইটো হিচাপত বাৰু ঠিকেই হৈছে। কি হৈছে মানে বাহিৰৰ পৰা পৰা অহা শাক। শাক পাচলিৰ দাম যেতিয়া বৃদ্ধি হৈছে আমাৰ অসমৰ যোনবিলাক থলুৱা বস্তু সেইবিলাকৰো দাম বাঢ়িব লাগে।
সেইটোৱে সেইটোয়ে এতিয়া মানে এইটো এনেকুৱা হৈছে এটা বস্তুৰ দাম যেতিয়া বঢ়াই দিয়ে সেই সেইটোতে বহুত বস্তুৰ দাম বাঢ়ি গুচি যায় মানে।
হয় সেইটোয়ে এতিয়া তোৰ পেট্ৰল ডিজেলৰ দামতটো বঢ়াৰ লগে লগে তোৰ এখন দেশৰ পৰা যদি এতিয়া আন এখন দেশলৈ আহি যায় এতিয়া কাশ্মীৰৰ পৰা যেতিয়া আমাৰ ইয়ালৈকে আহে আপেলটো টো, কিমান দামটো বাঢ়ি যায়।
সেইটোৱে এতিয়া পেট্ৰলৰ দাম বঢ়া মাত্ৰ গাড়ী ভাড়া বঢ়া। গাড়ী ভাড়া বঢ়া মাত্ৰক আৰু আপেলৰ দামটো বঢ়াই দিয়া। সেই তেনেকেহে চলি থাকে গোটেই দুুনীয়াখন এটা ৰাউণ্ডতহে গৈ থাকে ন।
হয়, বাকী তহঁতৰ খেতি পথাৰে বা কিমান ৰুলেগে আৰু?
এইবাৰ বাৰ বিঘা আছে বাৰ বিঘা মানে হাল বোৱালো আৰু, তাৰে তোৰ এক বিঘা এটা ৰুলো সেইদিনাখন।
উম।
একবিঘা এটা ৰুলো তাৰপিছত তোৰ আৰু আছে।
তাকে - তাকে। আমাৰ মানেতোৰ কি হ'ল এইবাৰ এই বতৰটো এইবাৰ মানে কি হৈছে দিনত যদি যদি ৰ'দ দিয়ে আকৌ ৰাতি বহুত বৰষুণ দিয়ে আকৌ বৰষুণ যদি দিয়ে আকৌ ৰ'দ দিয়ে। তাৰ পৰা মানে পানীটো বহুত বাঢ়ি আছে মানে, সেইবাবে মানে মানে হালতো আমাৰ গৰুতো নায়েই। ট্ৰেক্টৰে বোৱা হয় যে ট্ৰেক্টৰ মানে ঘপকে নমাই নিদিয়ে। দিয়েহি আৰু মানে তো আমাৰ গাঁৱত ট্ৰেক্টৰ এখনেই আছে, ইফালে সিফালে যা তাতে মানে আমাৰ হাল বোৱা হোৱাই নাই মানে অকল দুবিঘা নে তিনি বিঘা এটা বোৱাই থৈ দিছে।
উ।
তাকে অকমান ৰোৱা বা শেহতীয়া হব কঠীয়াও পৰা শেহতীয়া হল পানীৰ কাৰণে।
অ' গম পাইছো।
উম।
বাকী ঘৰত মাহঁতৰ ভাল ন সকলোৰে?
উম ভাল ভাল, তাকে মই কথা এটা ভাবিছিলো
কচোন
মই ভাবিছিলো তোৰ আমি এই গৰমৰ বন্ধটোতো পাইছোয়েই এতিয়া।
উম, উ।
আমি অকমান মাজুলী চাইডেকে ফুৰি আহোগে।
অ', ভাল ভাবিছ কেলৈ নোৱাৰি পাৰি তো, মাজুলীতো এই সত্ৰ কেইখন চাবলে বহুত মন এটা আছে। আছে আৰু মুখাবোৰৰ শিল্প।
তাকে আমাৰ দাদায়েও কৈ আছে লগত যাম যাম যাম বুলি। তাকে মই ভাবিছো তোৰ আমি তই মই আৰু তোৰ সিদিনা যে আহিছিলে তোৰ লগৰ ল'ৰাটো।
অ', অ', গম পাইছো।
কলৈ আমি চাৰিটাই একবাৰ মাজুলীৰ পৰাই বন্ধৰ দিন কেইটাতে ঘূৰি আহো।
উম, পাৰিতো কিয় নোৱাৰি। বই তেতিয়া গৈ আহো আৰু কিমান ঘৰৰ ভিতৰত ভিতৰতে সোমাই থাকিম পইচা পাতি পিছত ঘূৰি থাকিম। মোৰো তোৰ সে পোৱালি উঠিবই আৰু, উ উ মোৰ পোৱালি পাঁচ দিন মানহে থাকে থাকিব আৰু তাৰ পিছততো বাৰু মই ফিৰিয়ে আৰু। মানে মিনিমাম পোন্ধৰ দিন মান লাগিব নহয় আকৌ পোৱালি পৰালে। সেই পোন্ধৰ দিন ত ঘূৰা ফুৰা কৰি পেলাই আহিম আৰু।
তাকে সত্ৰ নগৰী তোৰ আটাইকেইখন সত্ৰ চাই আহিম পাৰিলে মোৰ মতে মানে। মই ভাবিছো তোৰ। তাত মুখা শিল্প বনোৱা হয়, আৰু লগতে আছেও। মুখা শিল্প তামানে কেনেকে বনাই সেই বিষয়টো অকনমান আয়ত্ব কৰি বুলি। আহিম বুলি ভাবিছো মানে।
উম পাৰি পাৰি পাৰি তাত মোক এবাৰতো এই আমাৰ ওচৰৰ দাদা এজনে। তাত গৈ মানে মুখা বনাইছিলে। মোকতোতো লগ ধৰিছিলেই যাবলে। কিন্তু মানে কি মোৰ মনটোতো আছে কিন্তু মন। থাকিলেই জানো চন সেইটো এটা কথা আ ছে নহয় মানে এতিয়া যাওঁ বুলি ক'লেতো মই গো। গুচি যাব নোৱাৰো ঘৰৰও দায়িত্ব বহুত আছে ন
হয় আছে আছে আৰু তো বিশেষকেতো ফাৰ্মখন এৰি যাব।
ফামখন এৰি যাব নোৱাৰো মানে সেইটো হয় কথা। টো বাৰু এবাৰ তহঁতৰ লগত গৈয়ে দুদিনমান তাত থাকিম ৰস। ঘৰত থাকিলেও নহয় ন অকল ঘৰতো কিমান অকল থাকিম আৰু ঘূৰা ফুৰাও মাজে সময়ে কৰি থাকিব লাগে